অ শুনা পাইছা নাই
অ শুনিছো শুনিছো এয়া তোমাৰ এনেই বিচনাত তে অকমান বাগৰি আছো কি কৰিবা
অ তাকে বাকী ভাত পানী খোৱা হ'লনে
ভাত পানী খোৱা হল হল
অ কিহে খালা
এয়া তোমাৰ দালি বনালে আলু ভাজি বনালে সেই তেনেকেই খালো তুমি খালা নাই
অ মই সেই তোমাৰ খালো বাৰু দেই অ খাই মেলি জাষ্ট বিচনালে আহিছো আৰু অকন শুও বুলি তাৰপৰা তেনেকুৱাতে তোমালে মনত পৰিলে বোলো তোমালৈ বহুত দিন ফোনো কৰা নাই অ ফোন এটাকে লগাও তেনেকে ভাবিলো আৰু
হয়
তাকে সেই তোমাৰ সৈতে মানে কথা অলপো আলোচনা কৰিবলগীয়া আছিলে গম পাইছা নাই
অ কি কথা
এতিয়া মানে কি হৈছে এতিয়াতো গৰমৰ গৰমটোৰ কথাটো তুমি গম পাইছাই কিমান গৰম হৈছে গৰমৰ প্ৰকোপটো তোমাৰ বাঢ়ি বাঢ়ি গৈয়ে আছে বৰ্তমান হয় নহয়
হয় হয়
এতিয়া তোমাৰ কি হৈছে এই গৰমৰ ফলততো এতিয়া ক'ল্ড ড্ৰিংকচটো মানুহবিলাকে খুব অত্যাধিক পৰিমাণে খাই আছে হয় হয় যে সেই কল্ড ড্ৰিংকছ বিলাক যে গৰম দিনত মানুহে ইমানকে যে সেৱন কৰিছে
অ
কল্ড ড্ৰিংচে আচলতে আমাক সেই গৰমত আমাক সহায় কৰিছেনে নে বাৰু তাৰ পৰিৱৰ্তে আমাক অপকাৰহে কৰিছে তুমি কি ভাবা বাৰু এই বিষয়ৰ ওপৰত
অ হয় আচলতে তুমি এটা বৰ ধুনীয়া কথা কৈছা যে ক'ল্ড ড্ৰিংকচৰ ওপৰত আমি আলোচনা আলোচনা কৰাৰ কথা কৈছা আচলতে কল্ড ড্ৰিংকচটো এনেকুৱা এটা বস্তু যিটোত কি হয় মানে কল্ড ড্ৰিংকচ মানে আচলতে কি আমাৰ শীতল পানীয় যিটো মানে কি হয় খালে ধৰা আমাৰ যেতিয়া আমাৰ অত্যাধিক গৰম উঠে বা আমাৰ ধৰা শৰীৰটোত উত্তাপ বৃদ্ধি পাই তেতিয়া আমি সেই কল্ডডিংচ সমূহ খাওঁ মানে আচলতে সেই কল্ড ড্ৰিংচসমূহ আচলতে কিহেৰে তৈয়াৰী তাত মানে ধৰা এ পানী চানিৰ লগতে কি হয় কিছুমান কালাৰ দিয়া হয় ফুড কালাৰিং দিয়া হয় আৰু লগতে তাত কি হয় কিছুমান গেছ তাত মানে সংযোগ কৰা হয়। কাৰ্বন ডাই অক্সাইড গেছ, বা তাত ধৰা নাইট্ৰজেন যুক্ত গেছ, মানে গেছৰ যি চাপ, সেই চাহ প্ৰয়োগ কৰি আচলতে সেই গে মানে কল্ড ড্ৰিংকসমূহ বনোৱা হয়। এতিয়া তুমি চাবাচোন তুমি গৰম দিনত ধৰি লোৱা একদম কিবা এটা তেনিবা কাম কৰি আছিলা কাম কৰি কি হ'ল তোমাৰ যেনিবা বহুত গৰম উঠিলে তেতিয়া তোমাৰ সেই মনলৈ কিন্তু প্ৰথম কল্ড ড্ৰিংকছৰ ধাৰণা আহে। প্ৰথম তুমাৰ কল্ড ড্ৰিংকছ এটা খাবলে মন যাব। কিন্তু যেতিয়া তুমি দোকানলৈ গৈ সেই কল্ড ড্ৰিংকছ এটা পঞ্চাশ টকা দি কিনি আনি তুমি খাবলৈ ল'বা,
অ।
ক'ল্ড ড্ৰিংকচৰ যিটো সাফৰ মানে সেই সাঁফৰটো যেতিয়া খুলি দিবা চাবাচোন এটা শব্দৰ সৃষ্টি হয়। সেই শব্দটোত কি হয়, আমি কেতিয়া গম পাওঁ যে সেই কল্ড ড্ৰিংকছৰ ভিতৰত থকা যিখিনি গেছ আচলতে যিটো মানে গেছৰ চাপ প্ৰয়োগ কৰি সেই কল্ড ড্ৰিংকচসমূহ বনোৱা হৈছে সেই চাপটো আচলতে বাহিৰলৈ ওলাই যায়। সেই ক্ষেত্ৰত যদি চাওঁ, আমি আচলতে কল্ড ড্ৰিংকছৰ নামত খাইছো কি? পানী চেনি আৰু তাৰ লগত কি হয় কিছুমান ফুড কালাৰিং। কিন্তু সেইবিলাক খোৱাৰ পৰিৱৰ্তটো আমি ঘৰতে ধৰি লোৱা বিভিন্ন ধৰণৰ আমি ফলৰ ৰস বা ধৰা নেমু পানী, আমাৰ যিটো একদম কোনো অপকাৰ নাই আচলতে নেমু পানীৰ। আমি নেমু পানী খাইওতো সেই আমাৰ গৰমতো গুচুৱাব পাৰো, আঁতৰাব পাৰো। কল্ড ড্ৰিংকচ খালে এতিয়া বৰ্তমান কি হয়? এতিয়া মোৰে ধৰা আজি তোমাৰ চাৰি পাঁচ দিন মান আগত এনেকুৱা এটা ঘ ঘটনা ঘটি গৈছে, মানে কি হ'ল মই আবেলি আবেলি তোমাৰ খেলিবলৈ যাওঁ সেই তোমাৰ খেলি সিদিনা মানে খুব গৰম আছিলে আমাৰ ধৰা এই থাৰ্টি চিক্স থাৰ্টি চছেভেন ডিগ্ৰী চেলচিয়াছ চলি আছিলে দেই। সেই গৰমত তোমাৰ মই ফুটবল খেলি আহি গৰমত মানে থাকিব পৰা নাই গা একদম পুৰণি উঠি গৈছে।
অ।
কি কৰিলে আমাৰ লগৰ একদম পাঁচটা ল'ৰাই মিলি পেলাই একদম এশ টকা দি কি কৰিলো এটা ডাঙৰ ঠাণ্ডা কিনি আনিল দুই লিটাৰি এটা ঠাণ্ডা কিনি আনিলো। তাৰ পিছত গোটেইখিনিয়ে যেতিয়া সেই ডাঙৰ ঠাণ্ডাটোৰ পৰা সকলোৱে দুই তিনি গিলাচকৈ খালো, তাৰ পিছত কি হ'ল জানানে? শৰীৰটো ঠাণ্ডা হোৱা যেন অনুভৱ হ'ল। খাই দিয়াৰ লগে লগে ঠাণ্ডা হৈ গ'ল, কিন্তু যেতিয়া মই ঘৰত আহি ফেনখন লগাই বহি দিছো মোৰ একদম মূৰৰ পৰা ভৰিলৈকে ইমানেই ঘাম ওলাইছে মই মানে তোমাক কি বুলি বুজাম এতিয়া? মোৰ জ্বৰে উঠিছে নে কহে উঠিব এতিয়া কি হৈছে মোক শৰীৰটো বুজি পোৱা নাই। আচলতে আমাৰ শৰীৰৰ যিটো ভাৰসাম্যতা সেইটো একেবাৰে মানে হেৰাই যোৱা নিচিনা হৈ গৈছিলে মোৰ। তাৰ পিছত মোৰ কি হ'ল তোমাৰ কল্ড ড্ৰিংক সমূহ যে একদম খুব খালো তাৰ পিছত মই ঘৰলৈ আহি গৰমত থাকিব পৰা নাই, একদম ফেনৰ তলত মই নন ষ্টপ দুঘন্টাম মানেনৰ তলত বহিয়ে আছো, একদম ম কাম নকৰৰা নিচিনা হৈ গ'ল। তাৰ পিছত ধৰা মই গা-পা ধুই আহিলো আহি পেলাই কি হ'ল, এনেই তোমাৰ অকনমান বহি আছিলো তাৰপিছত কি হ'ল মোৰ বুকুত মানে অকমান বিষ নিচিনা অনুভৱ হ'ল। এ বুকুত বিষ হোৱাৰ পিছত কি হ'ল, মই ইমান এটা গুৰুত্ব নিদিলো বাৰু, মই ভাবিলো চাগে খেলাৰ কাৰণে হৈছে,
হয় হয়।
কি হ'ল যেতিয়া মই ভাত চাত খালো ভাত খোৱাই কিজানি প্ৰায় পাঁচ মিনিট মান পিছত কি হ'ল মোৰ বমি আহি গল বমি আহি পেলাই মোৰ সেই ভাতৰ লগত কি হৈছে কল্ড ড্ৰিংকচৰ যিটো কালাৰ একদম সেউজীয়া ৰঙৰ কিছুমান পানী ওলাই যোৱা নিচিনা মই দেখিবলৈ পালো তাৰ ফলত বুজিব পাৰিলো যে কল্ড ড্ৰিংকছটো আচলতে আমি যদি ভালদৰে ব্যৱহাৰ কৰো তেতিয়া কিন্তু অকমান ভাল কামেই কৰে।
হয় হয়।
অত্যাধিক পৰিমাে কল্ড ড্ৰিংকসমূহ ব্যৱহাৰ কৰো বা খাওঁ। তেতিয়া কিন্তু সি আমাৰ কাৰণে অতি মাৰাত্মক বস্তু হৈ পৰে।
মৰাম
কাৰণ তুমি চোৱা কল্ড ড্ৰিং আমি খালো গৰম একদম বেছি গৰম উঠা দেখি মই খালো। কিন্তু কি হল সেইখিনি মই হজম কৰিব নোৱাৰিলো।
ব
কি হ'ল তোমাৰ ধৰা মোৰ শৰীৰৰ যিটো ভাৰসাম্য়তা উত্তাপ সেইটো তোমাৰ নিয়ন্ত্ৰণত নাথাকিলে মোৰ শৰীৰৰ যিটো উষ্ণতা নিয়ন্ত্ৰণত- থাকিব লাগিছিলে সেইটো কি হৈ গ'ল মই ভাবিছিলো ঠাণ্ডা, খোৱাৰ লগে লগে কমিব। কিন্তু কি হল ক্ৰমান্বয়ে বৃদ্ধিহে পাবলৈ ধৰিলে মোৰ শৰীৰৰ উত্তাপটো। তাৰ ফলত তোমাৰ ধৰা মোৰ সেই ক্ষেত্ৰত আচলতে মই সেইটো নিয়ন্ত্ৰণ কৰিব পাৰিলো বুলিহে ধৰা ঘৰৰ মানুহে কিছুমান মোৰ পদক্ষেপ আগবঢ়াৰ কাৰণেহে নহলেতো কল্ড ড্ৰংকচ খাই বহুতো মানুহৰ বিভিন্ন ডাঙৰ ডাঙৰ ৰোগ হোৱা দেখা গৈছে।
নিশ্চয়
ধৰা কিছুমানৰ কি হয় ক'ল্ড ড্ৰিংকছ খাই খাই কি হয় মানে কেতিয়াবা দুই তিনিটা কল্ড ড্ৰিংকছ একেলগে মিক্স খাই দিয়ে যাৰ ফলত কি হয় তেওঁলোকৰ ফুড পইজনিং হয় কি হয় যায় আমাৰ এই ডিঙিৰ নলিকাডালৰ পৰা আমাৰ বুকুৰ সেই জেগাখিনি লকে কি হয় খুন্দা মাৰি ধৰাৰ নিচিনা লাগে। যাৰ ফলত কি হয় তেওঁলোকে সেই কথাটো কিন্তু মানে গুৰুত্ব নিদিয়ে তেওঁলোকে ভাবে কিজানি
হয়
একদম গৰমত, এই একদম খৰকৈ আমি খাই দিয়া কাৰণে কিজানি এইটো হৈছে সেই বুলি ভাবে।
হয় হয়।
তেওঁলোকে ঘৰলৈ গৈ যেতিয়া ভাত পানী খাবলৈ চেষ্টা কৰিব সেইখিনি হজম নহ'ব আৰু কি হয়। তেওঁলোকৰ সেই অৱস্থাটো একদম বৰ মাৰাত্মক অৱস্থালৈ ৰূপান্তৰিত হৈ পৰে। আচলতে সেই ক্ষেত্ৰত আমি চাব লাগে যে কল্ড ড্ৰিংকসমূহ আমি বৰকৈ খোৱাটো ভাল নহয়। কাৰণ তাত অকল পানী চেনি আৰু বিভিন্ন ধৰণৰ ফুড কালাৰিং থাকে যিটো আচলতে দেখিবলৈ বা খাবলৈ সোৱাদযুক্ত হয় কিন্তু আমাৰ শৰীৰৰ কাৰণে কিন্তু বৰ মাৰাত ম বস্তু
হয় হয় তুমি তোমাৰ সেই ক'ল্ড ড্ৰিংকচৰ বিষয়ে তুমি ইমানখিনি ভাল কথা তুমি আগবঢ়াইছা হয় নহয় ইমানখিনি তুমি ভাল কথা কৈছা। সেই কথাবিলাক আচলতে শুনি মেলি কিন্তু মই বহুত ভাল পাইছো। আৰু মই সেই তুমি যিখিনি কথা কৈছা। সেই কথাখিনিত মই সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছোঁ গম পাইছানাই। এতিয়া তুমি চোৱা সেই কল্ড ড্ৰিংকচ বস্তুটো চাবলৈ গ'লে তোমাৰ বহুত আমাৰ অপকাৰী শৰীৰৰ কাৰণে যদি চাবলৈ যাওঁ এতিয়া তুমি কৈছা যে ক'ল্ড ড্ৰিংকছত কি থাকে যথেষ্ট পৰিমাণে তোমাৰ ছুগাৰ থাকে- মানে এডেড চুগাৰটো বেছি থাকে গম পাইছানে আৰু তাৰ লগতে তোমাৰ সেই যিবিলাক ফ্লেভাৰ বিলাক এড কৰিব মানে ফ্লেভাৰৰ ৰং দিয়ে গম পাইছানে। সেই ৰং তোৱে আচলতে আমাৰ শৰীৰৰ কাৰণে বহুত বেয়া ৰংটোৱে আমাৰ শৰীৰত বহুত অপকাৰ কৰে এতিয়া ধৰি লোৱা তুমি যিটো আমৰ ৰস বুলি খাই আছা, গম পাইছ নে সেইটো কিন্তু আমৰ ৰস নহয় সেইটো কিবা অ সেইটো কেৱল তোমাৰ আমৰ এটা জাষ্ট ফ্লেভাৰ হে দেই আৰু তাত কেৱল তোমাৰ মিল হৈ আছে। এনেই তাত মিলিত হৈ আছে অলপ ৰং বুজি পাইছা।
হয়
সেইটো কাৰণে আমি সেইবিলাক আচলতে খাব নালাগে আৰু তাৰ মানে তাত কি হয় কাৰ্বন ডাই অক্সাইড গেছো থাকে আৰু তাৰ লগতে কি হয় আ তোমাৰ বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে।
হয় হয়।
যি কি কৰে আমাৰ শৰীৰটো মানে তোমাৰ ভাৰসাম্য অৱস্থাটো প্ৰায় হেৰুৱাই পেলাই গম পাইছা নাই।
হয় হয়
আৰু কি হয় আমি যদি তোমাৰ ধৰি লোৱা অ খুব বেছি পৰিমাণে ক'ল্ড ড্ৰিংকচটো ব্যৱহাৰ কৰোঁ তেনেহ'লে কি হ'ব আমাৰ দাঁতৰ ক্ষয় হোৱা দেখা যাব গম পাইছা নাই। কাৰণ ক'ল্ড ড্ৰিংকছ বিলাক তোমাৰ হৈছে ঠাণ্ডা আৰু তাৰ লগতে সেই তাত যিবিলাক কেমিকেল থাকে সেই কেমিকেল বিলাকে কি কৰে আমাৰ দাঁত- বিলাকৰ মানে ক্ষয় কৰে গম পাইছা নাই দাঁতৰ ক্ষয় হয়। গতিকে সেই ক'ল্ড ড্ৰিংকচবিলাক আমি যিমান পাৰোঁ সিমান কম কৈ খাবলৈ চেষ্টা কৰিব লাগে আৰু যদি নাখাও নো- খোৱা তেনেহ'লেতো ভালেই বহুত ভাল গম পাইছা নাই আৰু তোমাৰ সেই দাঁ- তৰ যে ক্ষয় কৰে কল্ড ড্ৰিংকছে
হয়
দাঁতৰটো ক্ষয় কৰাৰ উপৰিতো কি হয় আমাৰ কল্ড ড্ৰিংকছ বিলাক হজম নহয় তুমি কৈ- চা যে তোমাৰ সেই তোমাৰ ভাত চাত খোৱালৈকে তোমাৰ হজম হোৱা নাই বুলি তুমি কৈ চাই হয় নহয় গতিকে সেইটো হজমৰ সময় এটা ডাঙৰ সমস্যা হজম নোহোৱাতো।
উম হয়।
আকৌ কি হয় বহুত দেৰিলৈকে তোমাৰ উগাই আহি থাকে দেখিছা নাই অ উগাৰটো কেলে আহিছে মানে তোমাৰ কি হয় তাত মানে তোমাৰ বস্তুখিনি হজম হোৱা নাই। হজম হোৱা নাই কাৰণে তোমাৰ উগাৰটো বেছিকে আহি আছে গম পাইছা আৰু তাৰ লগতে কি হয় আমাৰ হৃদ যন্ত্ৰৰ কিন্তু মানে খুব কম পৰিমাণে হ'লেও হৃদযন্ত্ৰৰ কিন্তু ৰোগো দেখা যায় গম পাইছা
হয় হয়
আৰু কি হয় গম পাইছানে তোমাৰ সেই মানে এ আমি যেতিয়া তুমাৰ কল্ড ড্ৰিংকচ টো ব্যৱহাৰ কৰো মানে খুব বেছিকৈ আমি ব্যৱহাৰ কৰোঁ বা খুব বেছি পৰিমাণে আমি সেৱন কৰোঁ এতিয়া কি হয় চাবাচোন আমাৰ টোপনি কিন্তু খুব কমকৈ ধৰে চোন এ ৰাতি কি ৰাতি মানে টোপনি নধৰা হৈ যায় গম পাইছা সেইকাৰণে কি সেটেখিনি কাৰণে আমি কি কৰিব লাগে ক'ল্ড ড্ৰিংকচ টো যিমান পাৰোঁ সিমান কমাই খাবলৈ চেষ্টা- চেষ্টা কৰিব লাগে গম পাইছা যাতে আমাৰ শৰীৰটো অস্থিৰ হৈ নপৰে গম পাইছানে শৰীৰটো যাতে আমাৰ ধুনীয়াকৈ ভালকৈ থাকিব পাৰে, সেইবাবে আমি কল্ড ড্ৰিংকচটো যদি এভইড কৰিব পাৰো তেনেহ'লেটো বহুত ভাল। এতিয়া তুমি কৈ চাই কল্ড ড্ৰিংকছৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিব পাৰো। আমি এতিয়া তোমাৰ সেই নাৰিকলৰ পানী খাব পাৰো নাৰিকলৰ নাৰি- কলৰ পানীটোৱে আমাৰ কি কৰে শৰীৰটো ঠাণ্ডা কৰাৰ লগতে কি কৰে আমাৰ ব্ৰেইনটো ফ্ৰেছ কৰে গমপাইছা নে নাই ব্ৰেইনটো তোমাৰ মানে হেৰি হয় তোমাৰ ব্ৰেইনত অঁশ ব্ৰেইনটো আমাৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে ব্ৰেইনটো ফ্ৰেছ কৰে আৰু তোমাৰ বিশেষকে নাৰিকল পানীটোত আমাৰ আমাৰ ব্ৰেইনৰ কাৰণে ভালেই বহুত ভাল গম পাইছা নাই
হয় অ শুনি আছো শুনি আছো
অ অ অ তাৰপিছত সেই নাৰিকলৰ পানীৰ লগতে তুমি ইতিমধ্যে উল্লেখ কৰি চাই যে আমাৰ নেমু পানী, নেমু পানীটো খুব ভাল আমাৰ শৰীৰৰ কাৰণে গম পাইছা নাই তোমাৰ বিশেষ কে গৰম দিনত গৰম দিনত মানে কি হয় আমাৰ সেই নেমু পানীটো খালে আমাৰ গোটেই সৰ্ব শৰীৰটো ঠাণ্ডা কৰি ৰাখে নেমু পানী আৰু তাৰ লগতে কি হয় নেমু পানীটো আমি চৰ্বত যদি বনাই খাওঁ আমাৰ খায়ো ভাল লাগে তোমাৰ টেষ্ট টো লাগে হয় নহয় খাই মেলি আৰু কি হয় মানে নেমুটোত তোমাৰ এনেকুৱা ধৰণৰ তোমাৰ বস্তু থাকে গম পাইছা নাই তোমাৰ বহুত তোমাৰ ভিটামিনৰ পৰা ধৰি মেলি ধৰা বহুত কিবা কিবি থাকে। এইবিলাকে কি হয় আমাৰ বহুত মানে ৰোগ ৰোধ কৰাৰ ক্ষমতা বহু গুণে বহাই দিয়ে গম পাইছা নে সেই কাৰণে আমাৰ নেমু পানীটো আমি যদি খাই থাকো তেনে নহ'লে সেইটো বহুত ভাল গম পাইছা নাই গৰম দিনত সেইকাৰণে আমি নেমুৰ ৰস খাব লাগে বা ফল মূলৰ ৰস খাব লাগে সেই সেইবিলাক খালে কি হ'ব আমাৰ গৰম দিনত আমাৰ যি পানীৰ পৰিমাণ পানীৰ পৰিমাণটো বৰ্তাই ৰখাত সহায় কৰিব আৰু কি হ'ব আমাৰ শৰীৰটো মানে ভাল হৈ থাকিব তোমাৰ ঠাণ্ডা হৈ থাকিব সতেজ হৈ থাকিব বুজি পাইছা গতিকে সেই ক্ষেত্ৰত আমি সেই কল্ড ড্ৰিংকচ বিলাক এৰি কল্ড ড্ৰিংকচ ক'ল্ড ড্ৰিংকছৰ পৰা দূৰত আহি আমি যি সমূহ ফল মূলৰ ৰস বা নেমু পানীৰ ৰস নেমু পানী সেইবিলাক আমি খাব লাগে যাতে আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে হয় নহয় এতিয়া তোমাৰ সেই কল্ড ড্ৰিংকছ খোৱাৰ পৰা কিমান অপকাৰ হয় গম পাইছা নাই এতিয়া তোমাৰ আমাৰ গাঁৱতে তোমাৰ বহুত মানুহৰ বেমাৰ হৈছে আৰু এতিয়া তুমি গৈছা তোমাৰো বেমাৰ হৈছিলে ন গতিকে সেইকাৰণে তোমাৰ কি কৰিব লাগে কল্ড ড্ৰিংকছবিলাক নোখোৱাটোৱে বেছি ভাল গম পাইছা নাই আমি কল্ড ড্ৰিংকছৰ বদলি কি কি খাব লাগে সেইখিনি কৈছো গতিম ধ্যে হয় নহয় গতিকে আমি যদি আমাৰ স্বাস্থ্যটো ভাল ৰাখিব লাগে হয় নহয় আমি যদি স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিওঁ তেনেহলে আমাৰ কি হব আমি সেই কল্ড ড্ৰিচ বিলাক এভইড কৰিবই লাগিব তেতিয়াহে আচল লতে আমাৰ সেই স্বাস্থ্যটো ভাল হৈ থাকিব গম পাইছা গতিকে এতিয়া আমাৰ শীতল পানীসমূহে আহে বা কল্ড ড্ৰিংকছ চলদিঙ বিলাকে আমাৰ সতেজতা দিলেও মানে কি হয় এনে কল্ড্ৰিংকছ মানে বুজি পাইছা নহয় মই সেই দোকানৰ পৰা কিনা কলিদিচ বিলাকৰ কথা কৈছো সেইবিলাকে মানে আমাৰ সতেজতা দিলেও কি হয় অত্যাধিক যদি আমি সেইখিনি ব্যৱহাৰ কৰি দিওঁ